নমস্কাৰ নমস্কাৰ।
যে কি, মই তোমাৰ বহি আছিলো, তুমি?
মই শুই আছো কি কৰিব আৰু।
অ, যে খোৱা - বোৱা কৰিলা?
খোৱা বোৱা হ'ল বাৰু, তোমাৰ?
উম হ'ল।
অ অ, ঠিকেই আছে। খবৰ খাতি আছো আৰু, তোমাৰ কোৱা?
ভালে আৰু তোমাৰ মা - দেউতাহঁতৰ?
মা - দেউতাহতৰ ভালে বাৰু।
উম ঠিকেই চলি আছে আৰু।
অ
পিছে তুমি কিহৰ ওপৰত পঢ়ি আছা?
তো মই বি বি এ ওপৰত।
অ তাৰ এনেই ফুল ফৰ্মটো কি বি বি এ?
বি বি এ তোমাৰ ফুল ফৰ্মটো হ'ল বিজ এ, বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন।
অ' পিছে তুমি যোনটো বিভাগত বিষয় পঢ়ি আছা তাৰ ভৱিষ্যতে তুমি কি হ'ম বুলি ভাবিছা?
ভৱিষ্যতে মানে কি আৰু এক্সামছবিলাক দি চাম তোমাৰ বেংকৰ ওপৰত। বেংকৰ ওপৰত দি চাম যদি পাওঁ ভালেই হ'ব তাত চাওঁ কিবা এটা। চাকৰি টাকৰি।
উম, পিছে কচটো কেইবছৰীয়া?
কৰ্চটো তোমাৰ তিনি বছৰ, ছটা ছেমিষ্টাৰ আছে।
অ' পিছে সহজ নে টান?
সহজো ক'ব নোৱাৰি টান বুলিও ক'ব নোৱাৰি ধৰ আৰু তেনেকুৱাই আৰু। পঢ়িলে ধৰ সহজে নপঢ়িলে টান আৰু।
অ' পিছে মানে তোমাৰ এনেকুৱা লাগে নে নালাগে যে মই যোনটো বিষয়ে পঢ়ি আছোঁ মই তাত সফলতা হ'ম সফল হ'ম বুলি।
তেনেকুৱাতো মইতো ভাবোঁ হ'ম বুলি।
উম।
হ'ব লাগে, চেষ্টা কৰি আছোঁ।
হ'ব বাৰু চেষ্টা কৰিলে ফল পাবা।
উম।
উম, পিছে তোমাৰ কেতিয়া কেতিয়া থাকে ক্লাছ?
ক্লাছ মোৰ থাকে আৰু এত-এতিয়াহে নাই জুলাই মাহটো মানে বন্ধ যে। গৰম বন্ধ, বাকী থাকেই গোটেই বছৰটোতে।
অ' কেইটাৰ পৰা কেইটালৈকে থাকে?
টাইমিংটো তোমাৰ ৰাতিপুৱা নটাৰ পৰা উ, আবেলি তিনটালৈকে থাকে কেতিয়াবা চাৰিটালৈকেও থাকে।
অ'।
তেনেকুৱা আৰু।
পিছে তোমাৰ লগত কোনোবা বন্ধু আছেনে শিকা?
মোৰ তেনেকে ক'ব গ'লে এ, এটাহে আছে লগৰ।
উম, উম।
তাৰ লগতে অহা যোৱা কৰোঁ মই।
অ' ঠিকেই আছে তেনে।
এনে তুমি কি কৰি আছা এতিয়া?
মই পিছে এতিয়া একো কৰা নাই, ঘৰতে আছোঁ।
অ' নহয় নহয়, ধৰ তোমাৰ এনেই কিবা কাম চাম?
কাম চাম তেনেকে কৰা নাই।
অ', অ'। পঢ়া শুনা কমপ্লিট হ'ল?
পঢ়া শুনা হায়াৰ ছেকেণ্ডৰী পাছ কৰিলোঁ তাৰপিছত পঢ়া নাই।
অ', অ', অ'।
এ, বাকী কিহত পঢ়িছিলা তুমি ক'ৰ ক'ৰ স্কুলত?
মই তোমাৰ তেজপুৰ কলেজত পঢ়িছিলো।
অ', অ'। অ' তাতে ন' মইও তাতে পঢ়ি আছোঁ বাৰু।
অঁ' ঠিকেই আছে।
উম' ভালেই বাৰু তাত।
অঁ'
উম, হুম'।
তোমালোকৰ কি বুলি কয় যোনটো বিষয় এতিয়া তুমি পঢ়ি আছা-
উম'
তাত মানে এনেই পঢ়ি এনেই তোমাৰ কেনেকুৱা লাগে সেইটো বিষয়ে?
পঢ়ি ভালে লাগে বাৰু অলপ বেলেগ বাকী খিনিত- বাকী ধৰ বি এ এইবিলাকতকে।
মানে তুমি বি এ অকল এইটো বিষয়ে পঢ়ি আছা ন।
অঁ, মানে এইটো আৰু হেৰি আৰু ফাইনেন্স এইবিলাক কিবা কিবি ওপৰত। বেংকিঙৰ ৰিলেটেড।
তোমাৰ এতিয়া কেইটা চেমিষ্টাৰ পাৰ হ'ল?
মোৰ এতিয়া বৰ্তমান দুটা পাৰ হৈছে। আৰু আছে আৰু চাৰিটা আছে।
অঁ, এক্জাম কেতিয়া কেতিয়া হয়?
এক্সাম- একজাম এতিয়া বাৰু জুনত এটা গ'ল ফাইনেলটো গ'ল ছেকেণ্মষ্টাৰৰ, -
অঁ'
ছে আকৌ থাৰ্ড চেমিষ্টাৰ ষ্টাৰ্ট হ'বহে আগষ্টৰ পৰা, সেইটোৰ এক্জাম লাষ্টলে হ'ব আৰু এইটো বছৰৰ।
অঁ' পিছে শেষ কেতিয়া হব তোমাৰ?
মোৰ শেষ তোমাৰ- অঁ, দুহেজাৰ আঠাইছত হ'বগে চাগে জুলাই মানত।
সময় লাগিব মানে ন।
সময় লাগিব বাৰু।
মানে ছিক্স চেমিষ্টাৰটো পঢ়া পাছ কৰা পিছত আৰু কিবা কৰিব লাগিব নেকি?
আৰু পা সেইটো মোৰ কথা আৰু মই ধৰক যদি কৰিব মন আছে ময় কৰিব পাৰো, যদি- মন নাই তেনে বাকী কিবা ধৰ কাম চামত সোমাব পাৰো।
এনেই যদি তুমি মানে বেংকৰ বিষয়ে সোমাব হলে মানে ছিক্স চেমিষ্টাৰটো- পাৰ হোৱা পিছতো আৰু পঢ়িব লাগিব মানে ন।
উম' যদি বেছি ধৰ অলপ- প'ষ্টটো অলপ ডাঙৰ লাগে তেতিয়া পঢ়িব লাগিব, যদি ইমান ডাঙৰ নালাগে তেতিয়া- এইখিনিতে হৈ যাব, এইটো পঢ়িলেই।
অঁ অঁ' পিছে যদি মেনেজাৰ চেনেজাৰ হ'ব বিচাৰে তেনে পঢ়িব লাগিব।
পঢ়িব লাগিব। সেইটো কাৰণে এম বি এটো কৰিব লাগিব।
উম' তাৰপিছত, -
বাকি হাঁ।
মানে এম বি এ কৰা পিছত-
এম বি এ কৰাৰ পিছত তোমাৰ অলপ সহজ হয় আৰু ধৰ, অলপ ভাল ভাল পষ্টত- জইন কৰিবৰ কাৰণে বেংকৰ।
অঁ' পিছে তুমি- সপোন অহ তোমাৰ মতে কি কৰিব মন আছে?
মও মতে- জীৱনত কিয় আও? জীৱনত সুখী থকাটোৱে মেইন মানুহৰ উদ্দেশ্য।
সেইটোতো হয় বাৰু।
পইচাটোতো কি আৰু পইচা খালি লাগে চলি থাকিবৰ কাৰণে।
উম উম।
বেছি ইম্পৰ্টেণ্ট হ'ল স সুখী থকাটো সেইটোৱেই আৰু
উম সুখী থকাটো মেইন হ'লেও তুমি সুখী থাকি হ'ব হ'লেও হাতত তোমাৰ পইচাটো লাগিবই তেতিয়াহে তুমি সুখী হৈ থাকিব পাৰিবা।
উম
উম
সেইটো সেইটো পইচাটো লাগিব বাৰু
উম পইচা নহ'লে পৃথিৱীত একোৱেই নাই উম।
সেইটোৱেই।
পিছে তোমাৰ এনে এডমিশন কিমান মানুহ গৈছে এতিয়ালৈকে
মোৰ এডমিচনত এডমিশন বাকী এইবিলাক চব মিলাই দুটা চেমিষ্টাৰত মোৰ হুম চল্লিশ পঞ্চাশ মানে গ'লগে।
অ পিছে এনেই তোমাৰ অহা যোৱা যে কৰা এনে মাহেকত কিমান মান তোমাৰ খৰচ হয়?
মাহেকৰ হয় মোৰ দুহেজাৰৰ পৰা তিনি হেজাৰ মান খৰচ হয়।
অঁ
উম
পিছে তুমি যে ইমান খিনি পইচা খৰচ কৰি যে তুমি ছেকেণ্ড চেমিষ্টাৰ লেকে যে পঢ়িছা।
উম
পিছে তুমি আধা আকো এৰি দিম বুলি ভাবিছা এনে গোটেইখিনি কমপ্লিট কৰিবা?
নাই গোটেইখিনিয়ে কৰিম বাৰু।
উম উম
সেইটো বুলিয়ে পঢ়িছোঁ কমপ্লিট কৰিমেই।
নহয় পইচা বিলাক এনেই অথলে যাব আৰু
অ নহ'লে আধাতে এৰি দিলে এনেহে যাব আৰু
উম সেইকাৰণে গোটেইখিনি কমপ্লিট কৰিবা আৰু ন যি হওঁক
উম যিয়ে হওঁক পঢ়িব লাগিব বাৰু
উম ইমান খিনি পইচা খৰচ কৰাহে জানে ন
উম সেইটোৱে মানে কষ্ট কৰি পঢ়াইছে। ঘৰৰ মানুহে।
পিছে আমাৰ ইফালে তোমালোকৰ এইফালে লকডাউন হৈছে যে তুমি অনলাইন শিখন কিবা কৰি আছ নে ক্লাছ
অনলাইন তেতিয়া লকডাউন হওঁতে কৰিছিলোঁ বাৰু
উম পিছে চব চাবজেক্ট গোটেই কেইটাই হয়নে?
চাবজেক্ট গোটেই কেইটাই হৈছিলে বাৰু তেতিয়া উম হম
পিছে আমাৰ অকণ এইফালে মানে নেটৱৰ্ক অলপ প্ৰব্লেম হয় যে ইন্টাৰনেটৰ। সেইকাৰণে গোটেই কেইটা চাবজেক্ট কৰিব পৰা নাছ আছিলো আৰু এটা দুটা কৰিব পাৰুগে আৰু
অ অ
ইয়াত গ্ৰাম্য অঞ্চলত ইণ্টাৰনেট বহুত বেয়া যে
দিগদাৰ দিয়ে বাৰু সেইটোৱে ইন্টাৰনেটোৱে ভাল হ'লে ভাল আৰু কাম বিলাক হৈ যায় ভালকে। বাকী এতিয়া তুমি তেনে এতিয়া ঘৰতে আছা ন'?
অ', এই ঘৰতে বহি আছিলোঁ এপাক।
অ', এনেই তুমি কি কৰিম বুলি ভাবিছা?
মই এতিয়া ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ।
উম।
কেইটামান পইচা মানে কমি আছে, সেইটো হোৱাৰ পিছত আৰু কামত লাগি যাম আৰু।
অ', অ', এনে কেনেকুৱা ধৰ, তোমাৰ বিজনেচ কিবা কিবি এনেকুৱা?
মই তোমাৰ এই ফিচাৰী খুলিম বুলি ভাবিছিলো, ঘৰৰ অলপ পিছফালে মাতি আছিলে।
অ'।
তাতে ফিচাৰী খুলি বুলি তোমাৰ তাৰ লগতে তোমাৰ ফিচাৰী খিনি মাছ-চাছ হেৰি কৰাৰ পিছত তাৰ মাছৰ যোনখিনি বোক-চোক বা কিবা থাকে। সেইখিনি তোমাৰ খাবলৈ আহা হাঁহ কুকুৰাও লাগেইটো। খাবলৈ আকৌ হাঁহ, কুকুৰা এক্সট্ৰাকে পুহিলে আকৌ কিবা খাব লাগিব নালাগে আৰু তাৰ পৰাই হেৰি কৰিব পাৰিব।
অ', এটা খৰচতে হৈ যাব।
উম, সেইকাৰণে হাঁহ, কুকুৰাও খুলিম বুলি ভাবিছো পিছফালে।
অ', ভালে ভাবিছা বাৰু।
উম, পিছে পইচাও লাগিব বাৰু সেইকাৰণে এতিয়ালৈকে কৰা নাই, সেইখিনি গোট খোৱাৰ পিছত আৰু কৰিব লাগিব আৰু।
অ', অ', এনেই পিছফালে তোমাৰ নিজৰে ধৰ ঘৰৰে মাটি আছেনে নে, বেলেগত তুমি হেৰি কৰিবা?
নাই নিজৰে কৰিব লাগিব, আকৌ বেলেগত কৰিলে আকৌ তোমাৰ তোমাৰ এই বোলে ইমান এটা লাভ নহ'ব নহয়, আকৌ সিহঁত কো দিব লাগিব, উম।
বাকী ঠিকে আছে, খৰচো ঢেৰ আছে কিন্তু দেই।
খৰচটোতো হ'বই আৰু এনেকুৱো মানে নহয় যে প্ৰথম কৰিলে বুলি লাভ হ'ব বুলি, লোকচানো হ'ব পাৰে।
অ', সেইটোয়ে।
ভগৱানে যি ক কৰে আৰু সেইটোকে হ'ব আৰু।
অ'।
পিছে এই যে আমাৰ অসমীয়া যে, ছবি এখন আহিছে যে তোমাৰ প্ৰথমে যে তোমাৰ এ প্ৰথম এপিচড টো আছিল যে, ছেকেন্দ খন আহিছে সেইখন চালান নে নাই?
খন চোৱা নাই বাৰু মই সময় পোৱা নাই যাবলৈ।
অ', পিছে আমি সিদিনাখন বন্ধুখিনিয়ীয়ে চাই আহিলো বাৰু।
অ', চালাগে ন' কেনেকুৱা এনেই ভালেই নহয় ন'?
এই ধুনীয়া সুন্দৰ বনাইছে।
অ', অ', চাবগৈ লাগিব বাৰু।
পিছে সময় সময় উলাই মেলি যাবা এদিন ন'! বন্ধুক লগ কৰি উম।
মোৰ সেই সময়ৰ কাৰণেই পৰা নাই আৰু যাবলৈ।
অ'। সে বনভোজ এটাও খাব লাগিছিল নহয়!
খাব লাগিছিলে বাৰু ধেৰদিন লগৰখিনি লগ হোৱা নাই। লগ ধৰি ধুনীয়াকে।
তুমি কাম এটা কৰিবাচোন, তুমি গ। গ্ৰুপ এটা খুলিবাচোন, গ্ৰুপ খুলি আমাৰ যিমানখিনি বন্ধু আছে তাক চবকে এড কৰি দিবাচোন তাত।
উম,।
এড কৰি তাতে আলোচনাটো কৰিব পাৰিম তেতিয়া।
অ', পিছে আমাৰ এটা ধুনীয়া। প্লেটফৰ্ম এটা বাছ চাবলৈ ধুনীয়া হৈছে নহয় তুমি সেইটো কৰিছা নাই।
উম নাই নাই ন।
এইটো তোমাৰ। বুলি এটা বহুত ধুনীয়া প্লেটফৰ্ম এটাছে নে তুমি তাত যেনেকে বি এৰ বিষয়ে পঢ়ি আছা। তাত প্ৰায়খিনিৰ বিষয়ে তাত চাবও পাৰিবা শিকিবও পাৰিবা।
অ',।
বহু ধুনীয়া এটা প্লেটফৰ্ম হৈ পৰিছে আমাৰ ইউটিউতটো।
অ'।
পিছে আমাৰ ইয়াত কেতিয়া আহিছিল গম পোৱা তুমি?
সেইটোও গম নাপাও দেই মই সেইটো বিষয়ে ইমান।
তোমাৰ দুহেজাৰ পাঁচ চনত আহিছিলে। উম,
এ কোনে হয়? মই। মোবাইল মানে ইমান চোৱা নহয় যে ইমান নাজানো মানে মই।
উম' পিছে এইটো মানে তোমাৰ তিনিজন মানুহে আনিছিলে।
অ'।
ৰখিবা দেই মই তোমাক নাম তিনিটা কৈ আছো।
অ', অ',।
মানে এজন হ'ল ষ্টিভ চেন। তাৰপিছত এটা হ'ল চছেদ হাৰ্লি, এটা হল জাৱেদ কৰিম।
অ',।
এই তিনিটাইয়ে এই প্লেটফৰ্ম আমাৰ স্থাপন কৰিছিলে।
অ', অ',। কছে
এই যে। তেনে ঠিক আছে আৰু হ'ব দিয়া ন।
অ', অ', ঠিক আছে দিয়া।
উম উম,।